অহ।
অ, কি কৰি আছিলা?
এ এনেই অকমান ওলাই আহিলো তোমাৰ।
অহ ভাত পানী খালা?
খালো অ।
অহ, ভাত কিহে খালা?
তাত তোমাৰ আজি মহানিম ভাজিছিলো, মোৰ পুৰা কাহ হৈ আছিলে।
হয় অ।
কাঁহৰ কাৰণে তোমাৰ মহানিম ভাজিলোঁ।
অ মহানিম
তাৰপিছত অ দালি বনালো।
অ, অ। মহানিমটো, অ মহানিম বহুত ভাল বস্তু দেই, খাব লাগে। মহানিমটো পালৰ কাৰণেও ভাল তোমাৰ। অঁ।
তাৰ পিছত লিভাৰৰ কাৰণে ভাল।
অঁ। হয় বাৰু। অ ডায়েবেটিছৰ কাৰণে ভাল। তাৰপা উচ্চ ৰক্ত বা উচ্চ ৰক চাপ মানে তোমাৰ হেৰি এইটো হাই প্ৰেছাৰ হ'ব। হাই প্ৰেছৰ হাই প্ৰেছাৰ, অ-অ। মানে কি অৰ্শ ৰোগ বুলি এই ৰোগ এটা আছেটো, কি মই বা বিশেষ বুজি নাপাওঁ কিন্তু শুনিছো আৰু সেইটো কাৰণেও ভাল বুলি তেজো নি নিম পাতে তেজ, অ তেজ পৰিষ্কাৰ কৰে। তোমাৰ তাৰপিছত আকৌ প্ৰিমি কি হৈছে কৰিব চাই আছোঁ। অ, সৰু ল'ৰা ছোৱালী আকৌ প্ৰায় মানে নিম পাতো নিমপাতটো নাখায় এ ন। সিহঁতক খুৱাব লাগে নিমপাতটো।
পাব লাগে অ। ত তোমাৰ কফৰ সমস্যাটো ভাল। কফটো যে মানুহৰ জমা হৈ বুকত, কফৰ সমস্যাটো তোমাৰ মহা নিমৰ আঞ্জা বনাই খাব পাৰি বুলি পাৰি বুলি জানো। মানে উপকাৰী বহুত উপকাৰী।
উম, কিন্তু বহুত তিতা। মহানিমটোতো তিতা হয় ন?
তিতা, তিতা বহুত তিতা।
অলপ শুকুৱাই পেলাই ফ্ৰাই কৰি খাবলে মানে ভাল হয়। তেতিয়া মানে হেৰি হয় তোমাৰ তিতাটো ইমান নাথাকে শুকুৱাই দিয়া লগে লগে। চাহটো বেছি তিতা হয়। উম। সয়হে তাৰ পিছত আকৌ আৰু এটা দিতিতা এজনহয় বাহক অ।
উম ব বাহক তেতিয়াতো মইতো খাই আছো এদিন। মই বাহক পাতটোোহে তিয়াই পেলাই তোমাৰ পানীতটো খাইছো সেই কাঁহক। কাৰণে।
অ।
বহুত উপকাৰী সেইটো।
কাহৰ কাৰণে ভাল হয় অ তাৰপিছত সেইটো ফুল। অ হাফানিৰ কাৰণেও ভাল তাৰপিছত আকৌ তোমাৰ অ। বসন্ত বসন্তৰ ৰোগটো ভাল বুলি কোৱা শুনিছো দেই এইটো। তাৰপিছত আকৌ মাৰ হেৰি। বাহক তিতাৰ যি বাহক তিতাৰ যিটো ফুল ফুলতো দেখিছা নাই এতিয়া তোমাৰ। এই সৰু সৰু আলু আলু ওলোৱা দিনত যে সৰু ৰঙা ৰঙা ফুলবোৰ যে। হেল্ল' অ সেই ফুলটো সৰু আলু লব ন। অ সৰু আলুৰ লগত ভাজি খাই নহয়। দেখিছান নাই খাইছা নাই অ। অ অ হেইটো আন খালে। খালে বৰ ভাল খালে ভাল লাগে মানে খাবলে ভাল সেইটো বস্তু। মই খাই ভালে পাওঁ বেয়া নাপাওঁ আমি। আমাৰ ঘৰ ঘৰতে আছে বাৰ সেইটো বাহক তিতাতো আকৌ তোমাৰ কাহ হলে ৰাতিপুৱা। পিচি পেলাই একদম অকমান এচামুচমান খাই দিব লাগে সেইটোও ভাল।
অহ।
তাৰপিছত আকৌ তোমাৰ চিয়লি ফুল চিৰালি ফুলৰ পাতটোও ভাল।
শেৱালি ফুলটো খাই পাইছা নাই।
অ পাইছো পইছো আমি শেৱালী ফোলৰ। আহ শেৱালি ফুল খাই পাইছো অ সেইটো। অ বৰ বনাই খাব পাৰি তাৰপিছত আকৌ তোমাৰ আহ পাতটো। পাতটো হেল্ল'।
অ।
হেল্ল' শুনিছানে অ শুনিছানে অ শেৱালি। ফুলৰ এই শেৱালি ফুলৰ পাততো তোমাৰ সেই বেচনত এ ডুবাই পেলাই এনেকে মানে। ফ্ৰাই কৰি খাব পাৰি নহয় পকৰা বনোৱা নিচিনা।
অ পাৰি মই তেনেকে খাওঁ ভাল লাগে কুমলীয়া হব লাগে অলপ পাততো। তাৰপৰা তোমাৰ মেলেৰিয়া মেলেৰিয়া জ্বৰটো। মেলেৰিয়া কি মেলেৰিয়াৰ জ্বৰটোৰ কাৰণেও ভাল।
অ তাৰপিছত আকৌ তোমাৰ হেৰি।
বাত বিষ বুলি যে কয় বাত বিষ কাৰণো ভাল বুলি শুনিছো।
অ কেঁচাই চ এইটো কোমল পাতটো কেঁচাই চোবাই খাব পাৰিলে। আৰু ভাল তাৰপিছত তোমাৰ আকৌ শেৱালি ফুলটো। শেৱালি ফুলৰ যিটো সেই ৰঙা অংশটো যে ৰঙা অংশতো কিছু। মানে তোমাৰ আঁতৰাই খায় কিন্তু সেইটো আঁতৰাই মানে খাব নোৱাৰিলে বেছি। বেছি ভাল মানে তেনেকে খাব পাৰিলে তিতা থাকে ন সেই তিতাতোৱে বহুত উপকাৰ। কৰে মানে মানুহৰ।
উম।
তাৰপিছত তোমাৰ আকৌ এনেও তোমাৰ এনেও যদি একো নাথাকে তেতিয়াহলে এতিয়া। ইয়াতো কিছুমানতো বাৰ মাহ লগা শেৱালি ফুলেই আছে।
আছে অ।
উম। কিছুমান বাৰ মাহ লগা শেৱালি ফুলেই আছে নহয় সেইবোৰ। তোমাৰ স তেনেকে আনি পেলাই অলপ পানীটো যোৱাকে ধুই মেলি ৰ'দত দি। তাৰ পিছত বেচনত তোমাৰ এনেকে এনেকে মানে পকৰা যেনেকে বনাই তেনেকে বনাই খাব লাগে। খুব ভাল ভালো লাগে খাবলে এইবোৰ মানে ঔষধি বস্তু গম পাইছা নাই
তাৰ পৰা তোমাৰ জ্বৰ জ্বৰ যে হয় মেলেৰিয়া জ্বৰটো সেই পাতটো তিয়াই পেলাই ৰাতিপুৱা পানীটো খাব লাগে খালি পেটত সেইটো কাৰণেও ভাল
হয় হয় অ সেইটো কাৰণেও ভাল ন অ
ফুলটোও তোমাৰ বৰ বনাই খাব পাৰি পিঠাগুৰি বা এইটো কি বেচ খন বেচন দি শেৱালি ফুলটো যে ফুলটো তুমি ধুনীয়াকে ধুই পেলাই তুমি পিয়াজ পিঁয়াজ জলকীয়া কাটিলা কাটি লৈ তুমি পিঠাগুৰি বা মৈদা এইটো কি বেচন দি পেলাই পকৰীৰ নিচিনাকে বনাই।
অ অ খাইছো বাৰু সেইটো উম। শেৱালি ফুলৰো বহুত উপকাৰিতা আছে এইবোৰ এ এতিয়া আমাৰ পৰিৱেশত পোৱা বস্তুৱে যি নিক কি আমি নিজৰ ঘৰতে থাকেই শেৱালি ফুলনো কাৰ ঘৰত নাই চবৰ ঘৰতে থাকে শেৱালি ফুল টো তাৰপিছত তোমাৰ আকৌ আৰু এটা বস্ত বহুত ভাল জানানে কি দুপৰটেঙা পাতটো যে খুব ভাল সেইটো
দুপৰটেঙাটো তোমাৰ কিডনী পাঠৰ কাৰণে ভাল গ'ল্ড বাৰ্ডাৰৰ কাৰণে ভাল
উম তেজ পৰিষ্কাৰ কৰে তাৰপিছত ডায়বেটিছ নিয় নিয়ন্ত্ৰণ কৰে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে মানে হাই প্ৰেচাৰটো নিয়ন্ত্ৰণ কৰি দিয়ে লিভাৰ লিভাৰ কিছুমানে যে খাবলে ববলে মন নকৰে তেনেকুৱা এ এতিয়া হেৰি খুৱাব লাগে তোমাৰ এইটো কি কয় দুপৰটেঙা পাত তাৰপিছত ক পেটৰ অসুখতো খাই কিছুমানে।
তাপা তোমাৰ যে কিছুমানৰ প্ৰস্ৰাৱটো জ্বলা পোৰা পুৰা হয় গৰমৰ দিনত প্ৰায়ে হয় মহিলা বা পুৰুষৰ তেতিয়াও তুমি উ পিচি পেলাই এইটো ওলাই চেপ চাকণিৰে চেকি তোৰ ৰসটো খাব পাৰি
উম পাৰি অ ৰ সেইটো বহুত উপকাৰী বহুত উপকাৰী সেইটো আকৌ বদ হজম তেজ তেজ গ্ৰহনি মানে এইটো এই মানে লেট্ৰিন হ'লে তেজ যোৱাটো নেকি তেজ গহনি বুলি কয় হবলা সেইটো দেই সেইটোতো দুপৰ টেঙা পাতটো বহুত ভাল অ পেটৰ অসুখ সুখ হলেও খাই তাৰপিছত হৃদ যন্ত্ৰতো তোমাৰ বিক হৃদ যন্ত্ৰ এইবোৰ সুস্থ ৰাখে। কিডনী পাথৰ গ'ল্ড ব্লাডাৰ পাথৰ বহুত বহুত মানে উপকাৰী স্বাস্থ্যৰ কাৰণে সেই দুপৰটেঙা পাতটো
হয় একেৰাহে খালে বোলে তোমাৰ পাচ প্ৰস্ৰাৱৰ দ্বাৰা পাথ পাত কি গ'ল ৰঙয়ে মানে
পাথৰ পাথৰ অ শুনিছো মইয়ো শুনিছো এইটো তুমি যিটো কইছা পাথৰ হলে তোমাৰ একে ৰাহে যদি খাই থকা তুমি দুপৰীয়া দুপৰীয়া খাব লাগে বস্তুতটো একদম ৰ'দত আনি আৰু সেইটো অ এই দুপৰটেঙা পাতখিলা হেৰি তোমাৰ এটা গুণ আছে আকৌ কি জানা নাই পাত এখিলা পেলাই থলে তাৰ পৰা তোমাৰ গছ হৈ যায় মানে পুলিটো হৈ যায় উমম
এটা এটা পাতৰ পৰাই তোমাৰ ঢেৰ পুলি হয় দেখোন সেমেকা ঠাইত পেলাই থলে
উম হয়
খাব লাগে দুপ দুপৰ টেঙা পাতটো উপকাৰিতাও ভাল কিন্তু দেই সেইটোতো য'তে ত'তে হয় তুমাৰ এনেকে ৰুব বুলি কথা নাই
নাই অ এমেকা ঠাইত অলপ দেৰি পাত পেলাই মানে অলপ দিন পেলাই থলে তোমাৰ তাৰ পৰা পিছত দেখিবা গজালি মেলিলেই পাত ওলালেই
খাইছো বাৰু দুপৰটেঙা পাতটো
উম উম খাব লাগে বহুত উপকাৰ গুণ আছে। দুন আমাৰ দুম কিছুমান মেডিচিনতকৈ তেনেকুৱা ঘৰুৱাবিলাকো অলপ মাজে সময়ে খাব লাগে লৰা স্বাস্থ্যৰ কাৰণেও ভাল একো চাই এফেক্টও নকৰে
হয় হয় আৰু এটা বস্তু তুমি এ পাইছানা এই দু দোৰ্ণ শাক বগা বগা ফুল হয় অ সৰু সৰু দূৰ্ণ দোৰোণ নে দুৰ্ণ বুলি কয় জানো এই বস্তুটো কিন্তু তোমাৰ চাইনেছৰ কাৰণে খুব ভাল অ চাইনেছৰ কাৰণে ভাল উম সে বস্তুটো এনেইও তোমাক অ কুমলীয়া অকল তিতা তিতা লাগে খাবলে সেইটো খাইছো বাৰু এ হেৰি তোমাৰ এই কুমলীয়া হেটো আনি ভাজি খাব লাগে দুৰ্ন শাকত।
আহ
উ তাৰ পিছত পননৌৱা পননৌৱা শাকটোও ভাল পননৌবা শাকটো তোমাৰ এইটো চুগাৰ। ব্লাড চুগাৰো নিয়ন্ত্ৰণ কৰে। ডায়বেটিছৰ কাৰণেও ভাল। আহ। পননৌৱা শাকটো তোমাৰ সেইবোৰ মাছ চাছৰ লগতো খাব পাৰি এইটো কথা নাই নহয় খাবলৈ ভালে।
অ আমি খাওঁ মাছ এই বাৰিষা চিজনত খুব হয়। মাছৰ লগত খাই বেছি টেষ্ট লাগে।
বেছি টেষ্ট লাগে। অ তাৰপিছত তোমাৰ এইটো কি কয়? হেল্ল' আহ তাৰপিছত তোমাৰ এই আৰু এটা বস্তু যে পুৰৈ শাকটো চিনি পোৱা নাই পুৰৈ শাক।
পাওঁ পাওঁ পুৰৈৰ খাৰ সদিনা মাছৰ লগত খাইছিলো মাছৰ লগত খাই ভাল লাগে।
অ পুৰৈ শাক কলমৌ শাক কলমৌ শাকটো ভাল মই ইমান কৰ্মকৰ বিষয়ে নাজানো আমাৰ ইফালে অ কলমৌ শাকটো বৰ ভাল।
কলমৌটোও খাব লাগে।
অ তাৰপিছত তোমাৰ সেই আ এনেই আমি এইবোৰ এতিয়া ৰঙালাও কিছুমানে ৰঙলাও আগ নাখায় ৰঙালাও বহুত ভাল বেয়া নহয় ৰঙলাও আগ তেনেকে ঘৰতে পৰা আমি কিনা পাচলি কে ঘৰ পছলি পছলিবোৰ বেছিকে খাব লাগে।
আহ।
তেতিয়া মানে এতিয়া কিনা পাচলি কি হয় তোমাৰ মেডিচিন দি দিয়ে আমিতো সেই মেডিচিনে খাই আছো মেডিচিন দিয়ে ডাঙৰ কাৰে পাচলিব। অ ধেকিয়াটো খাব লাগে। কচু থুৰতো তোমাৰ কিমান ধুনীয়া। আৰু ঘৰৰ আশে পাশে থাকেই আইৰনৰ একদম। আইৰণ মানে তোমাৰ দুদিন খালেই তোমাৰ হাই প্ৰেছাৰ হৈ যোৱা নিচিনা হৈ যাব। কচুথোৰৰ তাৰপিছত আকৌ মৰিচা শাকবোৰ। উম মৰিচা শাক।
হয় বহুত ভাল মৰিচা শাকটো উম।
বাৰু ঠিক আছে হ'ব দিয়া।
হ'ব।